অঁ অঁ' ভাত পানী খোৱা হ'লনি?
এ খাই পেলাই আহিছোঁ, ভাত খাই আহিছোঁ।
বতৰ কেনেকুৱা, আমি খাই দীঘল দিছোঁ আৰু। অইন ক'ত ক'ত?
অঁ' বতৰ ভাত হেৰি আলু পিটিকা, ভাত কেৰেলা, আলু। ভাজি, দালি, ডিম- তাৰপৰা মাছ আছিলে সেয়া।
এয়া শুবলৈ আহিছে, শুবলৈ আহিছে এ শুবলৈ আহিছে এতিয়া।
কি কৰিলে? এই আমি ভাত মুঠি খাই উঠিছোঁ আৰু।
ভাত খালা নাই?
খুচী মাম খালো, তুমি খালা নাই? কিহেৰে খালে?
কি অ?
এনে দুষ্ট কৰি থাকে।
ক'ত কেলে দুষ্ট কৰি থাকে? হা কাইলে
তই পিটিলি তই আকৌ পিটিলি। তই আকৌ পিটিল।
মাইয়ে কেতিয়া পিটিছে। আছিলো।
বৰষুণ নাই দিয়া, তাত দিছে নি বৰষুণ দিছে নেকি? ইয়াটো দিয়া নাই গতিকে জোনাকে বাহিৰত।
অজ ই দা।
অ ইয়াটো জোনা। অ। হা।
হৈছেনে? হোৱা নাই।
আমি খোৱাই নাই। অ মা। হ'ব, ত এইয়াত খজোৱাইচে।
পদকটো কোনে খোৱাই দেখাইছে?
এ খজোৱাবলৈ কৈছে।
পিঠিটো খোজাই দিব লাগিব স মোৰ ফালৰ খুজছ নে।
এইফালে মুখত নাই মই মুখত হৈছোঁ ইফালেছো কাষত গাঁৱতো আছে।
এ তই পাংখাখন পোৱা চলে দেই।
হুম।
গোৱা এখন দিলে আ চাপ যে সেইকাৰণে হাৱাটো বেছিকে আহে।
উম।
হৈছে ন। অ', পিছে। কোনোবা আহিছিলে নি।
কাষতো।
খোচিল এই ফোচিন।
হেহিটো।
হা।
উম ভাত কিহে বনালা।
অঁঙ মাটি দালি আছে দিন অ', সেই তিয়াঁহ। চাতনিও। কেতিয়া মাছা ন। দিনত একো নাখালে অ ৰোটি। ৰাতিপুৱাই একো জলপান আছে ন সিহতৰ জলপান খাব চাগে।
কাইলৈ ভাত খাব তাতে খাবা নে ইয়াত খাম বুলি কৈছে নি।
উম। ৰাতিক আমাৰে হয়।
দিব দিব।
ন উম।
মাজে ম ঘূৰি পাই যাব।
ইমান বনালে নে?
এক গামলা আছিলে। খাত- আধা আধা আধা ব অলপ আছে একবতি ওপৰত আছে।
কাইলে তহঁতৰ পৰাই আহিমগে তেতিয়া হলে। উম।
অঁ অঁ আবেলি কোন যাব?
লেঠা আবেলি সময়ত। উঠি মেলি আজৰি হয়। বেলিগৈ নাপাই। কিবা বিস্কুট চিস্কুট এটা লৈ গ'লেই হ'ল হাতটে।
পেমেণ্ট। বৰষুণ নিদিলে হ'ল দেই ৰাতিপুৱা নহ'লে আকৌ এফালে ৰিবাৰ যাবলে। থিব ধৰ যে- এই ৰেনকোটটো লৈ আহিব লাগে।
হ'ব সোন ৰাতিপুৱা সোনকালে গুচি আহিলেই হ'ল। সেইটো আঠটাত আহিলে আকৌ সি নাপাবগৈ স্কুল।
এঘণ্টাৰ আগত যাব লাগিব তেতিয়াহে পাব।
চাৰে সাতটামানত উঠি আজৰি হৈ গুচি আহিলেই হ'ল তাত।
সিফালে গুচিয়ে যাবগে পাৰিম।
গুছি আহিলে হ'ল।
অ' চাহ নাহে কথা নাই। এজনে দৰবা কোবা খাই লাহেকে মাৰিতে পোগে।
উম।
আগ সেইবোৰ সেইখন খেললে লৈ যাম।
শুবলৈ আহিছোঁ।
মায়ে মই।
অইয়া
উম, কৃষ্ণ কৃষ্ণ। আজি পূজা নোখোৱা নি?
ছোৱালীক কৈছে, মায়ে ক'লে ছাগলীটো জ্বৰ। সি একদম- কৈছে ছোৱালীক কৈছে, অ' দৰৱ খোৱাবি, তই ভালকৈ দৰৱ খোৱাবি মোৰ চিন্তা হয়।
অ'। ছাগলী পোৱালি এটা ডাঙৰ হ'লে দিবলে ক'ব লাগিছিল।
ডাঙৰ হ'লেহে, সৰু হৈ আছে নহয়।
খাচী এটাকে চোঁচৰাই মেলি বান্ধি থম আৰু।
উম।
বান্ধিবলে আকৌ জেগা লাগিব নহয়।
সিহঁতৰ, ৰেণুব'ব সেতৰ দুটা জগিছে দুটা। মতা তিনিটামান হ'ল পোৱালি। ব'বয়ে যিহে দেখিছেহি গমে নাপায়।
অ, ৰেণু আহিলে নেকি?
আজিহে আহিছে, বহুতদিন থাকিলেগৈ। ইহঁতৰ সকামতে গ'ল মাহৰ এমাহতকৈ বেছিয়ে হ'ল। উম।
জীয়েকৰ ঘৰত থাকি আহিলে। আমাক আকৌ দিলে, বান্ধিবলৈ জেগা লাগিব নহয়।
উম। উম। উম।
হা?
এই এইবোৰ সৰু হৈ আছে নহয়, দিন আছে।
তাকে কৈছো, জেগাটোতো এতিয়া বিচাৰি থব লাগিব।
উম।
গৰু লগটো থব পাৰি।
সিহঁতৰ গৰুৰ লগতে আছে, গৰু কাষতে এনেকে ওপৰত থৈ দিছে।
বেৰি দিছে। চাঙৰ নিচিনাকে, গোহালিৰ কাষতে।
চোৰ-টোৰ নাই নহয়, গৰুৰ লগত থৈ দিব পাৰিব, গৰু গোহালিটো সৰু হ'ব।
থাকি যাব।
তেনেকেই আছে।
টোপনি গ'ল নেকি ল'ৰা?
অ, সেইটো, ইফালে মূৰ কৰিছে আৰু শুবলে।
পানী কিন্তু বহুত হৈছে দেই, ৰঙা নদী গোটেই পানীয়ে পানী।
যেনি তেনি ইবাৰ পানী বেছি হ'ব বুলি কৈছে, আৰু আমৰকলি। ফুলিলে পানী বেছি
উম, নাই এইবোৰ নেপোৱা পানী প্রতিবাৰে এনেকুৱা টাইপৰ পানী এৰে। তাত ঢেৰ হৈ থকা পানীটো আহিছে।
জুলাইত আৰু হ'বহে।
জুলাই মানত আৰু হ'বহে পানী।
উম।
জুলাই, আগষ্টত। এইবাৰ জুনবাৰ ঘৰ পৰা আহোঁ। তোৰ মনত নাই অগষ্টত ৰাস্তাৰ কাষত গোটেই পানী। মই অকলে আহিছিলোঁ। এই মই বন গৰম বন্ধত গৈছোঁ। গৈছিলোঁ যে।
এতিয়া আকৌ পুৰা বৰষুণ দি আছে নি?
বৰষুণ পানী হৈছে ৰাস্তাত।
এইবাৰ গৰম বন্ধৰ পৰা দিছে নহয়।
যাবলৈ মন নাই।
এনেই, সিহঁতৰ আৰু আকৌ পৰীক্ষা দিব, হেৰি কৰিব, নিজৰ জামালা নুগুছে। ল'ৰা মেট্ৰিক নিদিব জানো?
ল'ৰাই মেট্ৰিক পৰীক্ষা আহা বছৰলৈহে দিব, এতিয়াই দিব নেকি?
দিবই আৰু। এতিয়াৰ পৰা আকৌ হেৰি কৰিলে হ'ব, ক'লে যাম নকলে নাযাওঁ।
নাই মা কৈয়ে আছে দেখুন।
বোলে এইকেইদিনতে আহিবা।
যদি কয় যাম, নকলে নাযাওঁ।
হেল্ল'।
গানোৱা
কি?
এনেই গাই আছে কিবা কিবি ইফালে যাবহে
টোপনী নাই ধৰা নে?
উৎপাত কৰি আছে, কাইলৈ হেৰি হেৰিলৈ যাবানে নাই? বিদ্যালয় যাব নাই কাইলৈ, বিদ্যালয় নাযাও মই।
বাইক খন চলাব যাম চুমীঘলে যাব বাইক চলাবলৈ।
চুমি ঘৰত মানুহে নাই, তই ক'ত বাইক চলাবলৈ আহিবি।
চুমি ঘৰত মানুহ নাই নহয়। ছাতিটো আনিবগৈ লাগিব নহয় কাইলৈ যাব লাগিব।
বিদ্যালয় যাব লাগিব বিদ্যালয় ছাতিটো আছে নহয়।
ছাতিটো আছে যে আনিব লাগিব।
দেবেন্দ্ৰ।
উমঁ।
বৰষুণ নাহিলেই হয় দে ৰাতিপুৱা। প্ৰাকৃতিক দুৰ্যোগ বোৰ ঢেৰ হৈছে, ঢেৰে কণী, হেৰিটো খুলি থোৱা হ'ল নে?
অ' হেৰিটো অফ কৰি থোৱা আছে। প্লগটো খোলা নাই হ'ব, টানি আজুৰি থাকিলে বেয়া হৈ যাব হেই।
প্লাগটো খুলি থব লাগিব গাজনি আহিলে, গাজনি আহিলে কাৰণেহে প্লাগ পিছৰাতি গাজনি আহি থাকিলেও গ'ম নাপাৱ নহয়।
উমঁ' উমঁ'।
নো।
ফ্ৰিজটো খুলি থ'ব লাগিব।
বা বা কাটি দিব ক।
কোনে কাটি দিব?
শুই থাক কলে ক কলে দেতাক কৈ দে শুই থাক। তুমি দেই বাই বাই কৈ দিয়া, হোৱা তুমি। তুমি, মই
শুভ ৰাত্ৰি। আ'
শুভ ৰাত্ৰি কৈ দে, ৰাতি। অ' ল'ৰাই মাৰি আছে হ'ব। কি অ।
হয়